হেল্ল'
অহ কোৱা
কি খবৰ তোমাৰ?
এ ইমান ভাল চলা নাই ৰবা
কি হল
মানে এ আইতাৰ বেমাৰ হ'ল তো আইতাৰ বেমাৰৰ কাৰণে মই হস্পিতোল আহিছিলো অলপ হস্পিতালৰ পৰা। এই হস্পিতলত দৌৰা দৌৰি কৰি আছো আৰু
তেন্তে বহুতো তোমাৰ হেৰি অ পঢ়াখিনি হ'ব ন অসুবিধা হ'ব।
উম হৈ আছে অলপ লাহে লাহে। কি কবা আৰু তোক যি হৈছে কৰিব নোৱাৰা কষ্টটো কৰিব লাগিবই
অ এতিয়া কিবা চিৰিয়েছ নেকি নে কিবা কি হৈছে মানে
মানে তোমাৰ উশাহ লোৱা প্ৰব্লেম অলপ তোমাৰ। উশাহ লওঁতে মানে তোমাৰ কি হয়। আইতাৰ কফটো যে গলত ফচি যায় ফচি যায় কাৰণে সেইটো উশাহ লোৱাত টান পাই সেইকাৰণে মই হস্পিতাল অনিছোঁ এতিয়া কৈছে ডক্তৰে পাইপ ভৰাই দিছে ভ ভৰাই কাৰনে তোমাৰ অক্সিজেন দি আছে এ হস্পিতেলত আছোঁ গমে বহুত মান জেমেলাহ। বৰ কষ্ট তাতে তোমাৰ তোমাৰ উম তাই তুমি ইমান গম পোৱা যে তোমাক হৈছিল নে কিবা কাৰোবাৰ তোমাৰ।
হয় গৈছিলোঁ মই গৈছিলোঁ ৰবা মোৰ হে ককাক লৈ কেনে
অ কি হৈছে
তাৰ মানে অকমান অসুবিধা হয় হাৰত কিবা অসুবিধা হয় মানে উশাহ লওঁতে সেইটো কাৰণে গৈছিলোঁ
কি কি কৰিলে মানে উশাহ লওঁতে
অ উশাহ লওঁতে তাৰ পিছত মানে ডক্তৰক দেখি কিনে ভাবিছোঁ প্ৰথমতে তেওঁ ভৰি কৰিছিলে আগতে বহুতো যাওঁতে যাওঁতে মানে এতিয়া ভয় নকৰে আৰু। মানে কিবা পেচকেমাৰ বই আছে পেচমেকাৰ বুলি কিবা এটা বস্তু আছে ন এই উশাহ লোৱাৰ বাবে ভাল ধৰ। কাৰণে ত সেইটো বহাইছে এইটো বহাওতে মানে বহুত পইচা খৰচ হৈছে তাতে আমাৰ আৰ্থিক অৱস্থা ইমান ভাল নহয় ইঞ্চৰেঞ্চ কৰা নাছিলো আগতে
এই ইঞ্চুৰেঞ্চ কৰ বৰ বৰ ভাল দে কামটো ইঞ্চুৰেঞ্চ কৰিলে বৰ পইচা বাছে
তুমি কৰিছা নেকি
মই কৰা নাছিলো মই কৰিব লাগিব এতিয়া মই গম পালো কথাটো এ তোমাৰ মা আৰু দেউতাক কৰি থব লাগিব তোমাৰ যেতিয়া বয়স বয়স হৈছে মাৰ তাৰ আৰু এটা সময়তো বেমাৰতো হ'বই তে সেই বেমাৰটোৰ কাৰণে বাচিব কাৰণে ইঞ্চুৰেঞ্চ এটা কৰি থওঁ অলপতো সহায় হ'ব।
অ তুমি এডভাইচৰ পৰা শুনিছা নেকি আমাৰ যে এডভাইচ কিবাক দিয়াই যে এডভাইৰ পৰা শুনিছা নেকি তুমি এইবোৰ
এইটো তোমাৰ সেয়াপ পৰা শুনিছোঁ তোমাৰ এনে থাকে মানুহ মোৰ লগৰ এটা ইঞ্চুৰেঞ্চ এজেন্ট হয়। কি কৈছে মোক? অ হয়
সেই তুমি বন্ধু বুলি কি ভাবানো বন্ধু ভাল হ'লে নে বেয়া হ'লে কেনেুৱা কি কেনেকুৱাই গম পোৱা যায়? এই বন্ধুতটো ভাল নে বেয়া নে কি কৰিব মোৰ লগত কেনেকুৱাকে গম পোৱা তুমি?
এতিয়া তোমাৰ সময় কয় আৰু তোমাৰ। যিবোৰ বন্ধু তোমাৰ নোকোৱাকে যিবোৰ তোমাক হৈছিব কথা কৈ থাকে তোমাৰ লগতে থাকিম গী তালাই মই আহিম সেইবোৰ কোৱা মানুহৰ আগত এতিয়া বিশ্বাস কৰিব নালাগে কাৰণ তেতিয়া সময় আহিব তেতিয়া টো প্ৰয়োজন। হ'ব বৰ্তমান থাকিব। সেইটোৱে থাকিব হ'লে যোনটো নাথাকে নাই আৰু ইমান ভাবি থাকি লাভ নাই
সেই তোমাৰ ইঞ্জেকচন লগাওটে ভয় কৰে নেকি?
শুনে আইটে
অ নাই, তুমি ভয় কৰা নকি? ইঞ্জেকশ্বনতে লওতে
মই ভৰি ই মাৰ ত সৰুতে আছিল এতিয়া নাই
এতিয়া আই ভয় কৰিছিলে দিছিলেনেন দিছিলে
অলপ বিষাই আৰু মানে তোমাৰ এইবোৰ থাকে ন তোমাৰ এ চেলাইন চেলাইন দিবৰ কাৰণে বা টেষ্ট টেষ্ট কৰিবৰ কাৰণে বাৰে বাৰে তোমাৰ ইঞ্জেকচন দিম ব্লাড লয় দিয়ে এই তেতিয়া অলপ দুখ পায় আৰু বেছিকে এটা জাতে কৰি কৰি গৈ থাকিলে মানে ঘাহ হৈ যায় ন বস্তুটো
উম
কষ্ট পায় আৰু অলপ
তুমি হস্পিতেল সঘনাই যোৱা নেকি নাই এইটোৰ কাৰণে গৈ হৈছে আৰু
নাই এইটো কিবা জা মন্দিৰ নহয় ধৰণে যাব লাগে যিমান নোযোৱা ইমান ভাল মানে এনে গৈছিলো এতিয়া আইতাৰ এই বেমাৰ সময়তে আহিব লগা হ'ল আৰু আহিছিলো তোমাৰ এ মামাহতৰ কিবা অলপ বেমাৰ কিবা এটা হৈছিল তেতিয়া ভৰি ভাঙিছিল নেকি
আত্ছা সেইটো‌ তোমাৰ শৰীৰৰ চেকআপতটো সদায় কৰা নাই মোটামুটি মানে এসপ্তাহ বা একমাহ মোৰে থাকিব পৰি নেকি তেনেকুৱা তেনেকুৱাকো
সেইটো এতিয়া প্ৰয়োজন ত হোৱা নাই কৰা নাই কৰিব লাগিব কিন্তু এইটো অলপ চিন্তা হৈছে মোৰো। লাহে লাহে দেহটো দুৰ্বল হৈ আছে এতিয়া কৰিব লাগিব চৰ লব লাগিব
নাই মোৰ মতে কৰাটো ভাল, মইও কৰো মানে আমাই এমা মোৰ মৰে মই কৰো মানে মানে শৰীৰৰ কিবা যদি অ সুবিধা হয় ন তেতিয়া পতককে গম পাই যায়, যদি আমি নকৰো তেনেকুৱাকে কেনেকৈ গম পাম সহজ সেইকাৰণে মই এমাহ মনে ম কৰো মই।
বেমাৰ হোৱাৰ আগতে বে বেমাৰটো ধৰা পৰিলে ভাল, কাৰণ কেতিয়া হলে বেমাৰবোৰ ধৰা নকৰ ন পায়, লাহে লাহে বেমাৰতো বৰ ডাঙৰ হৈ
উ সেইটো তাৰ পিছত আৰু একো ঠিক কৰিব নোৱাৰি আৰু
পানী কষ্ট বেছি হয় যেতিয়া খৰচা বেছি হয়
নাই যেনেকুৱা তোমাৰ ধৰক কেঞ্চাৰ বেমাৰ বা তোমাৰ টিউমাৰ চমাৰ তেনেকুৱা হলে এতিয়া ফৰ ফিফচত গুচি যোৱা তেনেকুৱে ঠিক নহব ন এইটো সেইকাৰণে মই এইবোৰ ভাবি কিনে মানে মই তেনে কৰো আৰু চেকাপটো
ইমান সহজে নহয় এইবোৰ তেতিয়াও মানে কৰি থাকিব লাগে সাৱধানতা ভাল লোৱা
তাতে কিবা ভিৰ থাকে নেকি তুমি ত হস্পিতেল গৈছা তাতে ভিৰ থাকে নেকি বাৰু
থাকিবই তোমাৰ তোমাৰ সৰুতে ইনজেকচন দুই এক পাঁচশ টকা চাৰিশ টকা আছে তোমাৰ এতিয়া নৰ্মেল বেডৰ ৰখা আছিল বেডৰ তোমাৰ মাহ দিনত তোমাৰ পোন্ধৰশ টকা কৰি চছ লয় আৰু তোমাৰ যদি ডক্টৰে ভিজিট কৰে বা ডক্টৰে আহে সেইবোৰতো বেলেগকে চান্স থাকে আৰু নাৰ্ছ বোৰে যদি চাই আছে সেই বোৰৰ বেলেগকৈ চাৰ্জ থাকে মনামতিক তোমাৰ এদিন হয় হয় হয় প্ৰভেট হস্পিতাল ন অলপ চেমিও প্ৰভেট মান তোমাৰ আহ চাৰি পাঁচ এ এসপ্তাহ ধৰি লও তোমাৰ পঞ্চাশ হাজাৰ মান গুচি যায় আৰু ন পঞ্চাশ ন বিশ ত্ৰিশ পঞ্চাশ মান গুচি যায় ঔষধে লৈ কেনে তোমাৰ চব লৈকেনে
আচ্ছা তোমাৰ তাতে এনেকুৱা এনেকুৱা ভিৰতো নাই চাগে ন? ভিৰ আছে নেকি যেনেকুৱা কিবা লাইনত ৰখি লগা হয় নেকি যাতে?
এইটো তোমাৰ সেয়াত হয় জি এম চিত হয়। চৰকাৰী হস্পিতেলতে।
নাই নেকি মানে ভিৰ নাই যাতে?
এইটো তোমাৰ মানে হস্পিতালবোৰত হয়, তোমাৰ ভিৰ নাই ইয়াতে তেনে।
নাই নিকি?
চৰকাৰী হস্পিতালত কি হয় তোমাৰ এ কি নতুনকৈ আঁচনি ওলাইছে কিছুমান সেই আঁচ থনিৰ কাৰণে কি হ'ল মানুহক এটা হিমালয় প- পইচা ক -কম পইচাতে মানে বিনামূলীয়াকে শী আহ চিকিৎসা দান কৰে প্ৰদান কৰে। সে প্ৰদান কৰাৰ কাৰনে তোমাৰ কিছুমান নিয়ম থাকে আৰু যে তুমি ডক্তৰ চিনেচ লৈ সেই তুমি টাম ল'ব লাগিব, ষ্টাম লৈ কিনে তুমি ঔষধ লব কাৰণে ষ্টাম লব লাগিব কিয় ল'ব ষ্টাম ল'ব লাগি সেইটো কাৰণে আমাৰ ভিৰ লাগে আৰু কিছুমান জাগাত।
এইটো তুমি কাক ৰোগ নে গৈচিলা জি এম চিত, জি এম চিত কাক লৈ কিনে গৈ চিলা, তুমি চোন আইতা ৰৰ কথাটো তুমিলে প্ৰাইভেটত গৈছিলা জি এম ছিত কাক লৈ কিনে গৈ
জি এম চি তোমাৰ পেহীক লৈ গৈছিলো।
আচ্ছা।
অ।
এ ভালে চোনে তোমাৰ মানে হস্পিটাল যাওঁ যাওঁ মানে তোমাৰ বহুত বস্তু শিকা গৈছে ন হস্পিতেল কেনেকুৱা কি কাম কৰিব লাগে কি কৰিব নালাগে? এ
উম সেইটো হয় এইটো তোমাৰ এ যিটো তুমি অভ্যাস হৈ যায় মানে অভ্যাসটো হব নালাগে। এতিয়াও যাই যাই কাৰণে গম পোৱা যায় আৰু মানুহক সুধিলে বা সেয়া কৰিলে আহিলে গম পোৱা যায়।
আচ্ছা। তোমাৰ ড্ক্তৰক দেখি কিনে কিবা আনকমফৰ্টেবল লাগে নেকি?
হয় হয়।
লাগে মোৰো কিন্তু বহুত লাগে আনকমফৰ্টেবল মানে তেনেকুৱাকে মানে যি ছোৱালী ডক্তৰ বিলাক হয় ন তেনেকুৱাকে মানে বহুত অসুবিধা লাগে মানে শৰীৰৰ চেকআপ কৰিবৰ কাৰণে। মানে মই অকমান ফ্ৰী নহয়তো মানুহটো এইকাৰণে।
দিগদাৰ পায় এইটো অলপ দিগদাৰ হয় সবৰে হয় এইটো।
হু এই তোমাৰ কিবা সৰু থাকোতে কিবা হস্পিতত এডমিটেড হৈছ দিলা নেকি তুমি?
নাইহোৱা নাইহোৱা মোৰ ইমান এটা হোৱা নাই গম নাপাওঁ যদি শৰি মই কোৱা নাই এতিয়ালৈক গম পোৱা নাপাওঁ সৰুতে যাতে। আৰু তোমাৰ চোৱা এতিয়া ডক্টৰ -ডক্টৰ পঢ়িবৰ কাৰণে কিমান কষ্ট হয়। ডক্টৰবোৰ মিনি সদায় পাঁচ, ছয় -সাত বছৰমান পঢ়ে পঢ়ি কেনে আৰু পৰি থাকিব লাগে কাৰণ নতুন- নতুন বেমাৰ ওলাই থাকে। নতুন- নতুন অ ঔষধ ওলাই থাকে সেইবোৰৰ কথা জানিবই লাগে ৰিব লাগে, টান হয় কিন্তু ডক্টৰ হোৱা ন?
অ বহুত টান হয়। এই পঢ়িব লাগে ন তেখেতৰ কিবা পৰীক্ষা আছে, তেখেতৰ তেওঁৰ কিবা নিট পৰীক্ষা এইটো আছে। নিট পৰীক্ষাত বহুত মানে অত্যাচাৰ হৈ আছে বুলি ক'ব পাৰা তুমি। কিবা পেপাৰ লিক হৈ যায়, কিবা হৈ যায় তেনেকুৱাকে হৈয়ে আছে ন এইটো।
অ হয় হয়।
অৱস্থাতো মানে বহুত প্ৰভাৱ পৰে বুলি মই ভাবো। তেনেকুৱাকে হৈ থাকিলেতো আৰু কিছুমান মানুহে মানে মানসিক অৱস্থাটো ঠিক কৰি কিনে পৰীক্ষাটো দিয়ে পিছলৈ তেখত ডক্টৰ হয় তেখেত মানসিক অৱস্থাটো বহুত বেয়া থাকে তেনেকুৱাকে মানে বহুত তো মানে মানসিক অসুস্থতাত ভুগিছে, কোনোবাই তোমাৰ আত্মহত্যা কৰিছে এইটো বেয়া কথা বাৰু।
সেটো তোমাৰ বহুত ভুল হৈছে তোমাৰ এইটো বোৰ হ'ব নালাগে। সেইটো কাৰণে তোমাৰ চৰকাৰী চৰকাৰী বিৰোধী ত তোমাৰ আন্দোলনো চলি আছে সোনামতে
অ তেখেতে বলে কিবা টেলিগ্ৰাম নে কিবা টুইটাৰক বুলি কিবা বেন কৰি দিছিলে বোলে সেইটো পৰক্ষা
সেই তোম নিত পৰীক্ষাৰ আগতে তোমাৰ যত আ দ্বিতীয়বাৰ যেতিয়া পাতিব ন তেতিয়া তোমাৰ টেলিকমত মানে এইবোৰ হৈ থাকে মানে এক্সেঞ্জ হৈ থাকে বস্তু চেয়াৰ হৈ থাকে। সেইকাৰণে টেলিগ্ৰামত বন্ধ কৰি দিছে ইয়াতে।
সেইকাৰণে বন্ধ কৰিছিল ন মই মানে সেইবোৰ মানে মই হেৰি চাইছো নিউজৰ চাইছিলো। নিউজত চাই কিনে মই ভ তাৰপিছত স আৰু ইউটিউবত চালো মানে কি হ'ল কি হল মই ইনষ্টাগ্ৰামত চাই আছো ম মাথাটো মানে ঘূৰি আছিলে এইবোৰ বস্তু ত সেইকাৰণে মই এইটো বহুত ভালকৈ মানে চাইলো তাৰ পিছত গম পালো ন এইটোত এনেকুৱা কি কিবা এনেকুৱা হৈ আছিলে মানুহৰ অৱস্থা ইনকা বেয়া আছিল আমই তেনেকুৱা চাইছিলো আৰু আমাৰ ওচৰ চুবুৰীয়া এটা মানুহ আছিল তেনকা নিত পৰীক্ষা দিয়া কিন্তু তেওঁ ইয়াতে নাথাকে তেওঁৰো মানে মানোৱা কথাটো যেনেকে ভাল নাছিল তেওঁ পৰীক্ষা দি কিনে ঘৰত আহিছিলে তাৰ পিছত আৰু উভতি গৈ লগা হ'ল তেহঁতৰ গুৱাহাটীত।
এইটো হয় দিয়া বুধবাৰ হয় উম
ই থিকেই আছে দিয়া। তিকেই আছে তুমি ইহতে ৰ ইজ কৰিবা ন এতিয়া তুমি?
অলপ ৰেষ্ট কৰি ৰবা।
দিয়া।